হয় ভাল নে শুনিছো শুনিছো আছো আছো আছিলো এনেই
অ অ
ভাবিছিলো আজি গ্ৰন্থাগাৰৰ গুৰুত্বৰ ওপৰতে কথা পাতো
অ হয় হয় এইটো ভাল বিষয় তাৰ বিষয়ে আমি আলোচনা কৰিব পাৰো
হয় হয়
ত কোৱাচোন
আচ্ছা স্কুলৰ তুলনাত কলেজৰ গ্ৰন্থাগাৰ বহুত ডাঙৰ আৰু কাজন যেন লাগে সেইটো তাৰ বিষয়ে তুমি কি ভাবা
অ মই ভাবো আমম স্কুলৰ স্কুলৰ গ্ৰন্থাগাৰত পাঠ্যপুথিৰ উপৰিও তোমাৰ বিভিন্ন প্ৰসংগ পুথি অহ অহ স্কুলৰ গ্ৰন্থাগৰত মই ভাবো আহ যিবোৰ আমাৰ শিক্ষা থাকে সেইবোৰ সীমিত থাকে আৰু আমি যেতিয়া কলেজত কলেজলৈ যাওঁ কলেজৰ যিবোৰ গ্ৰন্থাগাৰ থাকে কাৰণ কলেজত যেতিয়া যাওঁ আমি হয়তো কৰ'বাত আমি ডাঙৰ হওঁ তো আমাৰ যিবোৰ শিক্ষাৰ আহ শিক্ষাৰ শিক শিক্ষা হয় যোনটো মানে আমাৰ হেৰি সেইটো মানে তোমাৰ বাঢ়ি যায় ত' মই ভাবো আৰু কলেজত তাৰোপৰি তোমাৰ গ্ৰন্ আহ বিভিন্ন ধৰণৰ তোমাৰ গ্ৰন্থাগাৰৰ শিক্ষা সেইবোৰো মানে থাকে থাকে বুলি ভাবো সেইকাৰণে মই ভাবো বেছি হয় কলেজৰ গ্ৰন্থাবোৰবোৰ বেছি ডাঙৰ বুলি ভ
হয় ঠিকেই কৈছা তাৰপিছত
অহ আচছা তুমি ভাবা নেকি যে কেৱল পৰীক্ষাৰ বাবে পঢ়িবলৈ অহ গ্ৰন্থাগাৰ ব্যৱহাৰ কৰা হয়
নহয় মই অকচ এইটো নাভাবো যে কেৱল পৰীক্ষাৰ বাবে পঢ়িবলৈহে গ্ৰন্থাগাৰ ব্যৱহাৰ কৰা হয় গ্ৰন্থাগাৰ বহু কামত ব্যৱহাৰ কৰা হয় আহ যিবিলাক যিবিলাক মানে পঢ়িযে পঢ়ি পাছ হৈ গৈছে অ তেওঁলোকৰ বাবেও গন্থাকাৰ বহুত দৰক পাৰি যেনেকে যেনেকে আমাৰ হহ দৈনন্দিন জীৱনত আমি দেখা পাই থাকোঁ যে আমাক কে ডাঙৰ মানুহবিলাকে মানুহবোৰে, যেনেকৈ আমাৰ দেউতাহঁতে মাহঁতে সদায় দৈনন্দিন বেছি দৈনন্দিন মানে নতুন-নতুন বাতৰি কাকত পঢ়ি থাকে। ত তাৰ পৰা নতুন-নতুন জ্ঞান অৰ্জন হয় গ্ৰন্থ কৰৰ উদ্দেশ্য কেৱল পৰীক্ষাত ভাল নম্বৰ লাভ কৰাই নহয়, ই ছাত্ৰ ছাত্ৰীক বহুত নতুন জ্ঞান দিবলৈও চেষ্টা কৰে নতুন বিষয়ৰ ওপৰত জ্ঞান দিয়ে, গভীৰভাৱে চিন্তা কৰিবলৈ শিকায় আৰু জ্ঞানৰ যিটো এটা সম সীমা থাকে সেইটো আহ, ছাত্ৰ-ছাত্ৰীৰ মাজত বৃদ্ধি কৰে।
হয়-হয় ঠিক কথা কৈচা।
হয়, মই লক্ষ্য কৰিছো যে বহু ছাত্ৰ-ছাত্ৰী গ্ৰন্থাগাৰত বহি শান্ত ভাৱে পঢ়ে সেইটো তুমি কি বুলি ভাবা।
ঠিকে কৈছা, ঠিকে কৈছা, আহ, ভগ্ৰন্থাগাৰৰ শান্ত পৰিৱেশ শান্ত পৰিৱেশে আমাৰ মনোযোগ বৃদ্ধি কৰে। ইয়াত নিয়মিত নিয়মিত ৰূপে পঢ়াৰ অভ্যাস গঢ়ি উঠে আৰু অধ্যায়নৰ প্ৰতিও আগ্ৰহ বৃদ্ধি পায় আৰু গ্ৰন্থাগাৰত যেতিয়া আমি প্ৰৱেশ কৰোঁ তাৰে যিটো পৰিৱেশ সেই পৰিৱেশটো মান একদম ঠাণ্ডা পৰিৱেশ হয়, তাত মানে সোমোৱাৰ লগে-লগে আমাৰ এটা ভাপ যে আমি হয় ইয়াত আমি কিবা এটা শিকিব আহিছো হয়তো পঢ়িব আহিছো। ত' সেইটো ভাপ লৈ পেলাই যেতিয়া আমি আহ গ্ৰন্থাগত কৰো তেতিয়া আমি পঢ়িবলৈ লওঁ, তেতিয়া হয়তো মই ভাবো যে আমাৰ মন মগজুত যিবোৰ আমাৰ জ্ঞান বোৰ সেইবোৰ বেছিকে বেছিকে আহ, বেছি ভালদৰে প্ৰৱেশ কৰে আমি বেছি ভালদৰে শিকিব পাৰো, যদি আমি কেতিয়া আমি হয়। আৰু যি গ্ৰন্থাগাৰৰ পৰিৱেশটয়ে গোটেই মানে হেৰি শান্ত শান্তকৰ পৰিৱেশ হয়। গতিকে, তাত সকলোৱে হয়তো কিবা নহয় কিবা কৰিয়েই থাকে হয়তো পঢ়ি থাকে সকলোৱে জ্ঞান অৰ্জন কৰি থাকে। ত' সকলোকে দেখি পেলাই মানে নিজৰ এটা ভাৱ আহ যে ময়ো ইয়াত জ্ঞান অৰ্জন কৰিব আহিছো। ম ত' সেইটো ভাৱ মানে ধনাত্মক যোনটো দিশ সেইটোৰ কাৰণে আহ, ভালকে পঢ়িব পৰা যায় বুলি ভাবো ভালকে জ্ঞান অৰ্জন কৰিব পৰা যায় বুলি মই ভাবো। আটচ্চা, তুমি ভাবা নেকি যে গ্ৰন্থাগাৰে ছাত্ৰ- ছাত্ৰীৰ সৃষ্টি গশীলতা বৃদ্ধি কৰাতো সহায় কৰে, এনেকুৱা
নিশ্চয় এ গ্ৰন্থাগাৰে ছাত্ৰ-ছাত্ৰীৰ মানে বুদ্ধি বুদ্ধি বৃদ্ধি কৰোতে বিকাশ বৃদ্ধি কৰোতে বহুত সকলোতে মানে বহুতখিনি সহায় কৰে, বিভিন্ন ধৰণৰ কিতাপ পঢ়াৰ ফলত নতুন চিন্তা কল্পনা শক্তি আৰু সৃষ্টিশী ক্ষমতা গোইখিনি বৃদ্ধি পায় তেওঁলোকৰ মাজত নতুন-নতুন আহ, বুদ্ধি বিকাশ পায়। আহ, নতুনকৈ ভাবিব পৰা শক্তি আহ বৃদ্ধি পায় ই মানুহক নিজৰ মতামত গঠন কৰিবলৈ সক্ষম কৰে তেওঁলোকে নিজৰ যিটো মত থাকে সেইটো সকলোৰে ৰখিব পাৰে, বহুতখিনি তেওঁলোকৰ যিখিনি বিকাশ থাকে সেইখিনি বহুখিনি হেৰি কৰে। বৃদ্ধি হোৱাত সহায় কৰে গ্ৰন্থগাৰে অকল নৰ্মেল মানুহৰ মাজতে নহয়, ছাত্ৰ-ছাত্ৰীৰ মাজত শিক্ষকৰ মাজত সকলোৰে মানে সৃষ্টিশীলতা বিকাশ কৰাত বহুতখিনি সহায় কৰে গ্ৰন্থগাৰে।
হয়-হয়-হয়,
হয়, আটছা আজি-কালি ইণ্টাৰনেটৰ যুগত গ্ৰন্থাগাৰৰ প্ৰয়োজনীয়তা কমি গৈছে, এইটো বিষয়ে তুমি কি বুলি ভাবা?
অ, মই একেবাৰে নহয় মানে তোমাৰ ইণ্টাৰনেটে তথ্ৰ সহজে লাভ কৰাত সহায় কৰে যদিও, গ্ৰন্থাগাৰৰ বিশ্বাসযোগ্য আৰু তোমাৰ সংগঠিত জ্ঞানৰ মূল্য সদায় আছে, তোমাৰ গ্ৰন্থাগাৰে নিৰ্ভৰযোগ্য তথ্ৰ বিচাৰি উলিয়াবলৈ সহায় কৰে। হয়তো আমি, হয়, ইণ্টাৰনেটত আমি কিছুমান বস্তু হয়তো বিতংভাৱে নাপাওঁ কিন্তু আমি, যদি কিতাপখন পঢ়ো আমি এটা ডাইৰেক্ট এটা মানে, আমি কিতাপৰ লগত প্ৰত যেতিয়া হেৰি কৰো তেতিয়া আমি হয়তো বেছিকে শিকিবলৈ পাওঁ বুলি মই ভাবো।
হয়, এইটো ঠিকেই কৈছা কাৰণ এতিয়া যিমানখিনি বিশ বিশ্লেষণ সেইখিন ইমান ভালকে নাপাবও পৰা যাব তাতে মান তবোৰ শুদ্ধ নহ'বও পাৰে।
হয় আৰু তো তাৰপৰিও তদুপৰি তুমি লক্ষ্য কৰিবা যে মোবাইল ফোনৰ পৰা আজিকালি যিহেতু ইণ্টাৰনেট মোবাইল ফোন বা লেপটপৰ পৰা পঢ়াতকে, তুমি যদি কিতাপৰ পৰা পঢ়া। বস্তুটো তেতিয়া তুমি হেৰিটো তুমি মানে বেছি বিতং ভাৱে, বস্তুটো মানে তোমাৰ। আহ, তোমাৰ মানে মনত তোমাৰ জ্ঞান খিনি, যিখিনি আছে সেইখিনি বেছি ভালকে আহ মন মগজুত মানে সোমাই মানে।
হয়, এইটো ঠিকেই কৈছে আপুনি আহ, আৰু তথ্যবোৰ সঠিক ভাৱ মানে আমি ল'বও পাৰো।
অ, হয়-হয় আৰু তাৰোপৰি তোমাৰ গৱেষণা ছাত্ৰ- ছাত্ৰী গৱেষণা কৰা ছাত্ৰ ছাত্ৰীৰ বাবেও গ্ৰন্থাগাৰ অতি প্ৰয়োজনীয়, তুমি এনেকে ভাবানে?
হয়, এইটো এক একেবাৰে সঁচা গৱেষকা আৰু উচ্চ শিক্ষাৰ্থীয়ে বিভিন্ন প্ৰসংগ গ্ৰন্থ জাৰ্নেল আৰু পুৰণি তথ্যৰ সহায়ত নিজৰ অধ্যয়ন আগবঢ়াই তেওঁলোকে যিবিলাক নতুন নতুন বিষয়ৰ ওপৰত পঢ়ে সেইবিলাক কে বহুতখিনি সহায় কৰে ছাত্ৰ ছাত্ৰীক গ্ৰন্থাগাৰ গ্ৰন্থাগাৰ প্ৰয়োজনীয়তা তেওঁলোকে কৰা গৱেষণাৰ বাবে গ্ৰন্থাগাৰ বহুত দৰকাৰী আৰু সেয়ে গ্ৰন্থাগাৰৰ ক্ষেত্ৰত গ্ৰন্থাগাৰৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ আৰু গৱেষণ গৱেষণাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীয়ে বহুতখিনি জ্ঞান অৰ্জন কৰে যিটো জ্ঞান তেওঁলোকে গ্ৰন্থাগাৰতহে পায়। গ্ৰন্থাগাৰত থকা বিভিন্ন কিতাপ তাৰ পৰা তেওঁলোকে জ্ঞান অৰ্জন কৰি সেই গৱেষণাৰ বিষয়ে বিস্তীৰ্ণ ভাৱে জানিব পাৰে
হয় হয়
হয় আচ্ছা গ্ৰন্থ গ্ৰন্থাগাৰ ছাত্ৰ ছাত্ৰীৰ ব্যক্তিত্ব বিকাশতো সহায় কৰে বুলি ক'ব পাৰেনে?
আহ হয় নিশ্চয় নিশ্চয় মোৰ দৃষ্টিত আহ নিশ্চয় ক'ব পাৰে তোমাৰ ভাল কিতাপ পঢ়াৰ জৰিয়তে মানুহৰ ভাষা জ্ঞান, যোগাযোগ, দক্ষতা, নৈতিক, মূল্যবোধ আৰু আত্মবিশ্বাসো বৃদ্ধি পায়। আৰু কলেজত তাৰ ততোপৰি কলেজৰ গ্ৰন্থাগাৰত বাতৰি কাকত আৰু আলোচনী পঢ়াৰ সুবিধাও থাকে বাতৰি কাকতে আমাৰ দৈনন্দিন আহ দৈনন্দিন জীৱনত আমাৰ দেশত কি ঘতি আছে সেইবোৰ যিবোৰ সেইবোৰৰ যিবোৰ তথ্যয় নতুন তথ্যয় সেইবোৰ দিয়ে আমাক সেই সেইবোৰৰ পৰাও বহুত জ্ঞান অৰ্জন কৰিব পাৰে বুলি মই ভাবো
হয় এইটো ঠিকেই গৈছে আপুনি বাত বাতৰি কাকতে আমাৰ দৈনন্দিন জীৱনত বহুতখিনি সহায় কৰে
আৰু তুমি ভাবানে যে গ্ৰন্থ গ্ৰন্থাগাৰে সময়ৰ সদ ব্যৱহাৰ কৰিবলৈ সহায় কৰে নেকি
নিশ্চয় গ্ৰন্থাকাৰে সময়ৰ সদব্যৱহাৰ‌ বাবে বহুতখিনি সহায় কৰে আমাৰ আমাৰ দৈনন্দিন যিটো জীৱন সেইটো বহুতে বস্ত। এই ব ব্যস্ত জীৱনত গ্ৰন্থাকাৰে ছাত্ৰ ছাত্ৰীক মূল্যবান সময় সঠিকভাৱে ব্যৱহাৰ কৰি জ্ঞান জ্ঞান আহৰণ কৰাৰ বাবে ইমানখিনি সুযোগ দিছে ইমানখিনি ভাল আহ মানে সুযোগ প্ৰদান কৰিছে গ্ৰন্থাগাৰে যে ছাত্ৰ ছাত্ৰীয়ে যাই নিজৰ আজিকালিৰ মানে ছাত্ৰ ছাত্ৰী বোৰ হওক যোনে নহওক তেওঁলোকে কেৱল মোবাইল ইন্টাৰনেটৰ পৰাই জ্ঞান অৰ্জন অৰ্জনৰ অৰ্জন কৰিব কৰাৰ পিছত লাগি থাকে কিন্তু এতিয়াও মানে ইমান খিনি ছাত্ৰ ছাত্ৰী আছে বা শিক্ষক শিক্ষয়িত্ৰী আছে যোনে গ্ৰন্থাগাৰ ব্যৱহাৰ কৰে য'ত তেওঁলোকে বহুতখিনি মানে উ শিক্ষা বহুতখিনি জ্ঞান অৰ্জন কৰে
অ হয় হয়
আচ্ছা এজন শিক্ষক শিক্ষাৰ্থীৰ বাবে গ্ৰন্থাগাৰক জ্ঞানৰ ভঁৰাল বুলি ক'ব পাৰিনে বাৰু তুমি কি ভাবা এই বিষয়ে
অ হয় হয় মই ভাবো যে গ্ৰন্থাগাৰত সং সংগৃহত সংগৃহীত কিতাপসমূহ জ্ঞানৰ এক অমূল্য সম্পদ ই অতীতৰ জ্ঞানক সংৰক্ষণ কৰি তোমাৰ বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মলৈ আগবঢ়াই দিয়ে যিহেতু আহ তাত আমি যি যিবোৰ যি বিষয়ত আমি পঢ়িবলৈ বিচাৰো আমি সেই সেই বিষয়ৰ কিতাপে আমি তাতে পাবলৈ সক্ষম হও যিহেতু গ্ৰন্থাগাৰত আহ ভাগ ভাগকে কিতাপবোৰ থাকে যে এইটো বিষয়ত আহ কিতাপ ইয়াতে পোৱা যায় ত' সে সেইবোৰৰ আমাক মানে যি আমাৰ যি আমাৰ যোনটো মনৰ ইচ্ছা সেইটো হিচাপত আমি জ্ঞান অৰ্জন কৰিব পাৰ তাতে ত' মই ভাবো এইটোৱেই যে আহ আৰু তুমি ভাবা নেকি যে হয় শিক্ষকসকলেও গ্ৰন্থাগাৰ ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰে বুলি আমাক কেনেবাকে
যিমান পাৰে সিমান ছাত্ৰ ছাত্ৰীক মোবাইলৰ পৰা আঁতৰি থাকিবলৈহে উৎসাহিত কৰে তেওঁলোকে গ্ৰন্থাগাৰক চা মানে বেছিভাগ ব্যৱহাৰ কৰা বা উৎসাহিত কৰে সেয়া স্বাভাৱিক আহ শিক্ষকসকলে জানে শ্ৰেণীকোঠাৰ শিক্ষাৰ লগতে স্ব অধ্যয়নৰ অভ্যাস গঢ়ি তোলাটো অতি প্ৰয়োজনীয় আৰু গ্ৰন্থাগলে সেই সুযোগটো প্ৰদান কৰে গ্ৰন্থাগাৰত যাই পঢ়িলে ছাত্ৰ ছাত্ৰীয়ে নিজৰ যিটো উ বুদ্ধি সেইটো বিকাশ কৰিব পাৰে অ আজিৰ কথোপকথনৰ পিছত মানে মই বুজি পালো যে গ্ৰন্থাৰ্ষ শিক্ষা জীৱনৰ এক অবিচ্ছেদ্য অংশ তুমি কি বুলি ভাবা সেইটো
হয় হয় গ্ৰন্থাগাৰ হৈছে তোমাৰ জ্ঞান শিক্ষা আৰু লগতে তোমাৰ বিকাশৰ এক পবিত্ৰ স্থান ইয়াৰ সঠিক ব্যৱহাৰ কৰিলে এজন শিক্ষাৰ্থীয়ে জীৱনৰ সফলতাৰ পথ আগুৱাই নিব পাৰে
হয় সেইটো ঠিকেই কৈছা
হয় সঁচাকৈয়ে মানে গ্ৰন্থগাৰ কেৱল কিতাপৰ ঘৰ নহয় ই জ্ঞানৰ পোহৰেৰে জীৱন আলোকিত কৰা এক গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান বুলি মই ভাবো
হয়', এইটো একেবাৰে সচা কথা মানে প্ৰযুক্তিৰ বিকাশ নহওক, শিক্ষাৰ ক্ষেত্ৰত গ্ৰন্থ ফাদাৰৰ গুৰুত্ব সদায় অতুত থাকিব-থাকিব,
তাকে বাৰু আজি আলোচনা কৰি ভাল লাগিল, ইয়াতে মই সামৰণি মাৰিছো।
হয়', মোৰো ভাল লাগিল আশা কৰো আমি সকলোৱে গ্ৰন্থাগাৰৰ গুৰুত্ব বুজি ইয়াৰ সদব্যৱহাৰ কৰিম আৰু জ্ঞানৰ পোহেৰে নিজৰ জীৱন আলোকিত কৰিম।
হয়', -হয়', নিশ্চয় ৰাখিছো আজিলৈ।
ধন্যবাদ।